অ
হেল্ল'
কি খবৰ
অ ভাল
ভালেই ভালেই আজিকালি ফোন চোন নকৰা লা পাহৰি গলা আৰু।
নাই নাই নাই
এ তুমি পাহৰি গৈছা। তেওঁ ইমান দিনৰ মূৰত ফোন কৰিলো তোমাক
নাই পাহৰা উম আছে অলপমান তাত
অ বাকী খানা পিনা খাইছ নে নাই
নাই খোৱা নাই তোমাৰ ভালনে বেয়া।
উ চলি আছে আৰু সেই গৰমত গেলা গৰমত আৰু সেইফালে গৰম দিছে নে নাই।
গৰম নিদিয়া কথা নেই কিমান গৰম?
বহুত দিছে ন একডম ন
আৰু ঘৰত চবৰ ভালনে?
আহ চবৰে ভাল তোমাৰ?
মোৰো ভালেই চবৰে
হুম। আৰু বাকি কোৱা অ' এতিয়া এতিয়া নাই হোৱা দেৰি আছে তোমাৰ।
অ' মই নাই খোৱা। পঢ়া শুনা অ', চলি আছে বাৰু
আহ মোৰো চলি আছে আৰু। পৰীক্ষা, একজাম
উম।
তোমালোকৰ এক্জাম, খতম?
নাই আমাৰ হ'বহে।
অ' আৰু বাকি কি আজিকালি চাইয়ে আছা জেনেৰেশ্যন বোৰ কেনেকুৱাই
উম চাই আছো, উম।
আজিকালি ছচিয়েল মিডিয়াতো কিবা ভিডিঅ'-চিডিঅ' মানে নিজৰ ফটো-চটো এৰাও আজিকালি ভয় লগা হৈ গৈছে। জানা, এনেকুৱাই মানে বহুত বেয়া জেনেৰেশ্যন হৈ গৈছে। আজিকালি ছোৱালী মান মোৰ মানে ছেইফে নাই মানে। ছচিয়েল মিডিয়া কতোৱেই ছেইফ নাই, ছচিয়েল মিডিয়া এয়া বা পাব্লিক জাগা প্ৰাইভেট জাগাত চ মানে চেফি
উম আৰু আজিকালি মানে ছ'চিয়েল মিডিয়াত যি আহে চবেই সেইটোকে বিশ্বাস কৰে সেইটো আধা সঁচা হয় আধা মিছা হয় কিন্ত সিন্তে টো পোৰা সঁচা মানি লয়।
অ' এইটোতো বেচিকেলি আজিকালি এ আই ওলাই গৈছে। এ আইত মানুহে কি কি কৰি নিদিয়ে হয় কি নহয়, আজিকালি মামুলি এটা বস্তু এটা তোমাৰ ফটো লৈ বা কিবা লৈ এডিট কৰি এৰি দিয়ে মানুহে সেইচবে সঁচা বুলি ভাবিব। এতিয়া যোন মানুহে নেজানে আৰু ইহতিতো ভাবিবৈ না এতিয়া ধৰি লোৱা আম আমি জানো আমি পঢ়া শুনা মানুহ অলপ ক'ব গ'লে মোবাইল চোবাইল চাওঁ। আহ যোনবিলাকে মানুহে বুজি নাপাই পায় আৰু
উম। আৰু এইবিলাক ছচিয়েল মিডিয়াত যদি তোমাক দি দিয়ে নহয়, গছত গৰু থকা সেইটোও বিশ্বাস কৰি ল'ব।
সেইটো বিশ্বাস কৰি ল'ব। এনে মই এটা ভাবিছো হেৰি কি কয় তোমাৰ এইটো প্ৰতেষ্ট এটা কৰিম বুলি ভাবিছো তোমাৰ মানে, কেইটামান, মানে তোমাৰ এইটো উ চডেনলি এটা কিবা মানে আজিকালি বহুত এই চব ওলাই আছে না সৰু-সৰু পোৱালী বিলাক উ হেৰি বেয়া হৈ আছে মানে এইটো ৰাস্তাত গৈ আছে। তেতিয়া পেৰেণ্টছৰ গাত মানে দুখ নাই। এতিয়া পেৰেন্ট বিলাকে চকু নিদিয়ে গাৰ্জেন বিলাকে ভালকে। এতিয়াতো মোবাইলতটো চবৰ হাততে থাকে, হয় কি নহয়?
হয়।
তাত বেয়াও আছে ভালো আছে।
কৰোঁ বলা।
উম। তুমিও কেইটামান, মানে ওৱান থাউজেণ্ড কে ওপৰত লাগিব তেতিয়াহে কৰিবলে পাৰিম আৰু। উম।
হুতৰ শ।
অ বহুত মানে সৰু-সৰু পোৱালী বিলাকৰ লাইফ বৰবাদ হৈ আছে না।
উম, মই ছেভেন হাণ্ড্ৰেড মানুহ ওলাই দিব পাৰিম, বাকী ফাইভ হাণ্ড্ৰেড তুমি বিচাৰিবা।
অ ঠিক আছে বাৰু ময়ো বিচাৰিম, মানে অলৰেডি এইট হাণ্ড্ৰেড মান হৈয়ে গৈছে। আৰু লাগে মানে কেইটামান, মানে বেছি থাকিলে তেতিয়া আমাৰ মানে সুবিধা হ'ব না। মানুহ বিলাকে তেতিয়া আৰু চাপ পৰ্ত কৰিব আমাক।
উম আৰু কিছুমান মানুহ এনেকুৱা আছে এইবিলাকত চাপৰ্ট নকৰিব
চাপৰ্ট নকৰে কিছুমান এনেকুৱা মাইণ্ডতো থাকে না? আজিকালি মোবাইলত, উম
মানুহৰ তাত এইবিলাক পঞ্চাব পাৰিম।
অঁ অঁ এতিয়া কথাষাৰ মানে পাতি লওঁ, তাৰ পিছত জনাম আৰু তোমাক তাৰ পিছত মানে এইকেইদিনৰ ভিতৰতে ধৰি লোৱা ন তোমাৰ, পাঁচ দহ দিনৰ পিছতে আমি ওলাই যাম আৰু।
উম উম যিমান পাৰিম
লৈ যাম আৰু আমি
এতিয়া মানে চাপৰ্ট আমি পাই যাম ই এতিয়া চোৱা কিমান এপছ যে ইউট ইউটিউব ইনসষ্টাগ্ৰাম স্নেপচেট পিনপিণ্ট ফেচবুক আমি এইবিলাকত যদি ক্লয়াৰ কৰো এইবিলাকৰ্ চাপৰ্ট পাম আঁ থাৰ্টি পাৰচেনৰ আ থাৰ্টি পাৰ্চেনৰ কৰা হ'লেও আমি ছাপৰ্ট পাম
ছাপৰ্ট পাম কিছুমানেতো আজিকালি তোমাৰ উম আজিকালি তুমি কিবা ইাগ্ৰামত তোমাৰ দুখৰ কথা বা কিবা এটা কোৱা বা এইচব জেনেৰেচনৰ ওপৰত কোৱা যে আজা কালি পোৱালি বিলাক এনেকুৱা এনেকুৱা হৈছে মানুহ বিলাকে মানে কমে তেনেকুৱা লেতেৰা লেতেৰা মানে হেৰি মানে কথাষাৰ মানে কয় আৰু সেইটো কাৰণে মানে কবলে একো মন নাযায় কিন্তু নাই তোক বিচাৰটো মানে ল'ব লাগিব কাৰণ সৰু সৰু পোৱালী বিলাক তোমাৰ এয়া যোনবিলাক এতিয়া বাৰ তোমাৰ তেৰ বছৰ পোৱালী বিলাক উঠি আহিছেহে এতিয়া মেইন কে সিহঁতৰ পেৰেন্টছ বিলাকৰ গাত ভুল জানা এতিয়াৰ পৰা যদি ইহঁতক গাইড নিদিয়ে গাইড নিদিয়ে তেতিয়াাহলে কেনেকে হ'ব অ এলাওৱ কৰি দিছে
উম আমি আমি তেতিয়া সৰু আছিলো আমাক
উম ফোন দিয়াই নাছিল সেইটোৱে টো মানে মিনিমাম তোমাৰ হেৰি টুৱেলফৰ পাছত বা মেট্ৰিক পিছত মানে ষ্টুডেন্ত্ৰৰ হাতত মানে ফোন থাকিব লাগে।
এতিয়া এতিয়াতো বাৰু নাইনথৰ পৰাই থাকিব লাগে। কাৰণ এতিয়া চব অনলাইন হৈছে।
চব অনলাইন হৈ গৈছে। বাৰু কিন্তু কিছুমান পোৱালি বিলাকে বুজি নাপায়। পাইজা
অ' কিছুমানে আকৌ পঢ়াৰ জাগা বেলেগ। কিবা কিবি।
বেলেগ কিবা কিবি কৰে সেই টোৱেটো মানে গাইড পোৱা নাই না ভাল কে সেইটো কাৰণে আমি এতিয়া বুজা হৈছো। কথাষাৰ মানে চাই আছো। যে এনেকুৱা এনেকুৱা চলি আছে। নিজে মানে চেফটি থকাটো ভাল আৰু হয় কি নহয় ন ঘৰত পেৰেণ্টছ বিলাকো আছে বুজোৱা মানুহ এতিয়া ইহঁতৰ কোনো চাপ পৰ্টত নাই চাগে মে বি চাগে তেনেকোৱা কৰিব পাৰে।
উম আৰু এতিয়া জেঞ্জিবোৰো অলপমান ভাল মানে ভালে কৰিছে।
অ' অ'
মানে এতিয়া এনেকোৱা হৈছে। পেৰেণ্টছবিলাকে পোৱালিটোৱে যদি ভাত নাখাওঁ বুলি। কয় তাত আ ফোন লগাই পেলাই দিব ৰিলচ। লগাই দিব আমাৰ টাইমত যদি আমি ভাত নাখাওঁ বুলি কও আমাক এচাৰিডাল লৈ পেলাই ভাত।
ভাত খালি ন সেইটোৱেটো।
উ
হে কিন্তু বহুত বেয়া কৰিছে।
উ চচিয়েল মিডিয়া মানে আ চচিয়েল মিডিয়া এতিয়া মানে যাৰ ভাল কৰে ভালেই কৰে যাৰ
উম বেয়াহে কৰে সেইটোয়েতো মানে এতিয়া মোবাইলটো তুমি লৈছা তুমি সেইটো ভাল ইউজ কৰা বা বেয়া ইউজ কৰা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে কিন্তু মেইন কেছ পেৰেণ্টছ বিলাকেতো অকণ - অকণ চকু দিব লাগে হয় কি নহয়? এতিয়া পোৱালিবোৰে কৰি আছে
উম কিছুমান পেৰেন্টছে মানে ভাবে ৱে মোৰ পোৱালিটোৱে পঢ়ি আছে যে এইবিলাক বুলি একো নকয় সেয়া পোৱালিটোৱে ছচিয়েল মিডিয়াত ক বেয়া-বেয়া কমেণ্ট কৰিছে এইবিলাক
অ-অ-অ হয় আজিকালিতো চব তোমাৰ ছোৱালী ল'ৰা কুনেও মানে সৰু কৰো যিমান এতিয়া মানে হেৰি হৈ আহিছে গ্ৰপ হৈ আহিছে ৷ কোনেও ভাল নহয় এতিয়া ৷ সব চচিয়েল মিডিয়াৰ পৰা মানে পুৰা হেৰি হৈ গৈছে ৷
উম চব একে
সেইটোৱে বাকী মানুহ মানুহ চানুহ গোটোৱা একদম ধুনীয়াকে আমি চাপৰ্ট পালে তেতিয়াহে আমি এইটো কেছটো চেণ্ডেল কৰিব পাৰিম ৷
উ মানুহ মানে হৈ যাব দিয়া মানুহ খালি অকমান টাইম লাগিব আৰু৷
টাইম লাগিব সেইটোয়তো মই মানে মিনিমাম দহ পোন্ধৰ দিন মানে দিছো আৰু গোটোৱা মানে ন তেতিয়া গোটাই লৈ আমি মানে এটা পৰি লাগিব আৰু৷
এতিয়া যদি আমি ধৰা এক হাজাৰ বা পোন্ধৰশ মানুহ ওলাই যাওঁ পিছত মানে আৰু মানুহ তাত এড হ'ব ৷ ব নহয় আহ ফি পাৰ্চেন্ট হলে হ'ব ফিভটি পাৰচ যেন নহ'বও পাৰে কাৰণ সিহঁতৰ মায় তে হয় ন?
মাইণ্ড বেলেগ হয়। অ' কিছুমানৰতো মাইণ্ডৰ ওপৰতহে খেল আজিকালি।
উম। এতিয়া পাম আমি, চাপৰ্ট পাম এতিয়া
অ' ছাপৰ্টটো বাৰু পাই যাম। কিন্তু এতিয়া আমাক মানে তোমাৰ হেৰি কৰিব লাগিব, এই লিখা-মেলা কৰিব লাগিব। তাৰপিছত ছ'চিয়েল মিডিয়াত এৰিব লাগিব।
আৰু এটা কথা নহয়, এতিয়া ছ'চিয়েল মিডিয়াত যাৰ ফোলোৱাৰছ বেছি মানুহ তাকহে বিশ্বাস
তাকে বিশ্বাস কৰে। আজিকালি সেইটোৱে হৈ গৈছে। এতিয়া, ছাডেনলি তোমাৰ এইটো কোক্ৰোজ জনতা পাৰ্টি নে কি ওলাইছে, সেইটোতো চাই চায় তুমি চাগে। কিমান বাই দুদিনত কিমান? ওৱান পইণ্ট কিমান মিলিয়ন বাঢ়ি গৈছে। ভাবা ফোলোৱাৰছ। মামুলি এটা একাউন্ট খুলিছেহে। ভাবাচোন।
আমিও কৰিব লাগিব। আমি বাৰু এনেকে জনতা পা তো ওলাব নোৱাৰোঁ।
নোৱাৰোঁ আমি, মানে লিটিল বিট এইটো অকনমান সৰুকে ওলাম। কিন্তু, আমি এইটো জেনেৰেশ নৰ বিষয়ে অকণ হেৰি কৰিব লাগিব। নহ'লে পোৱালীবোৰ একদম বহুত হেৰি হৈ - হৈ গৈ আছে, দিনে - দিনে।
উম। পোৱালীবোৰ মানে এতিয়াৰ পৰাই
এতিয়াতো আৰু আহি আছে, আৰু জেনেৰেশ্চন বিলাক। সেই- সেইবিলাকো আৰু তেতিয়া হ'লেতো, তোমাৰ মানুহ ডাইৰেক্ট কাটা-কাটিয়ে হৈ যাব চাই পেলাই।
এতিয়া মানে, আমি আমাৰ ক কথা নাভাবিলেও, আহিবলগীয়া জনেৰেশ্চনটোৰ কথা ভাবিব লাগিব। তমি সেইটো ভাবিয়ে ভাবিছা ছা তো এতিয়া মানে আমি ভাল ইউজ কৰিম।
এতিয়াওতো বহুত কিবা-কিবি চেঞ্জ আহি গৈছেতো, ছ'চিয়েল মিডিয়াতো।
আমি মানে ইনষ্টগ্ৰামতকে নি ফেচবুক কত দিব লাগিব। কাৰণ ফেচবুকত দিয়া এতিয়া মানে বেছিভাগ ডাঙৰ - ডাঙৰ মানুহে ইনষ্টাগ্ৰাম ইয়ুছ নকৰে। ফেচবুক ইয়ুজ কৰে। তো আমি ইনষ্টাত দিব লাগিব কাৰণ কিছু কিছুমান জেনজিয়ে ফেচবুক ইউজ নকৰে। ইনচটা ইয়ুজ কৰে আমি দুটাটো মিলাই দিব লাগিব।
উম মিলাই দিব লাগিব সেইটোৱে। মানে চবতে চবতে এৰি দিম এতিয়া মানুহক কিমান হয় তেতিয়া আমাৰ চাপৰ্টত যদি আহে তেতিয়া আমি। আৰু হেন্দেল কৰি গৈ থাকিব। পাৰিম হয় কি নহয়।
নহ'লে আমি এটা কাম কৰিম কালি বা আহিবা আমাৰ ঘৰত আমি দুজনীয়ে মিলি এটা ভিডিঅ' মানে আপলোড কৰিম। বহুত তাত মানে। যোনে যোনে এট হ'ব বিচাৰে নিজে নিজে
অ' অ' অ' তেনেকৈ কৰা ভাল উম অঁ সেইটোৱে তো উমম ঠিক আছে বাৰু তুমি মানুহ চানুৰ গো চোৱা মইও হেৰি কৰিম তাৰ পিছত। হেৰি কৰিম ন প্ৰত্যেক তো কৰিম ন অ' অ' ঠিক আছে। ঠিক আছে দেই অ' অ' অ' ঠিক আছে হ'ব।